দিছা?
উম, শুনে আছো মোৰ মাত শুনে পাইছা?
বাইছো।
বাইছোঁ -বাইছোঁ অ, কি কৰি আছা? এনেই আছোঁ কিনো কৰিম আৰু। তিয়া অ, ভাত খালা?
ভাত খোৱা নাই।
খোৱা নাই। অ, মানে এ আজি আৰু সোনকালতে খালো মানে বাৰটা মান খোৱা নাই অ, মই খোৱাই হোৱা নাই। মানে মনে পেলাই লৈছিলোঁ খোৱা নাই না কামবোৰ আছিল না। কাম বোৰ কৰা- কৰালে মানে টাইম শুনি নাপাও যে ভাত খাব কাৰণে অহ, খাব লাগে পঢ়া শুনাত টাইম নাপালেও খাব লাগে আৰু নিজৰ স্বাস্থটো ভালে ৰাখিবলৈ। উম তেয়া মানে খাবা নাগোন। ন তাৰ মানে বনাব লগা হয় হয় যয়া মানে তাছত। দিনবোৰ কেনে গ'ল আজি। দিন বোৰ বেয়া যোৱা নাই বাৰু। অ, উঠি অলপমান পঢ়িলে পঢ়ি কেনে কি আৰু অ, তুমি কি পঢ়ি আছা ওলাই যাম। অ, তুমি কি পঢ়ি আছা এতা?
মই
মই এইচ এছ চেকেণ্ড‌ ইয়েৰ। অ এইচ এছ ছেকেণ্ড ইয়েৰ ন। অহ নাই মই মানে তোমাৰ বি কম থাৰ্ড চেমিষ্টাৰ।
অ। এহ
অ পাছত, তোমাৰ মানে অ খবৰ কেনেকা? খবৰ বিলাক? খবৰ আছো আৰু ভাল বেয়াৰ মাজতে। গা চা ভাল নহয় আৰু বেমাৰ হোৱাৰ দৰে হৈ আছে অলপ। অ সেইটো মানে আজিকালি বতৰে এনেকা মানে বেমাৰ লাগি যায় মানে। গৰমো দি আছে, বৰষুণো দি আছে, ঠাণ্ডাই হৈ যায় মাজত। ঠাণ্ডা ইমান নহয় লে কিন গৰম অৰ বৰষণ দি আছে না। সেইকাৰনে গা বিয়া হৈ যায় আৰু চবৰে গা বিয়াই আছে আৰু মানে। কাবাৰ চৰ্দি, কাবাৰ খাচি, ন কাবাৰ গলা বিয়া সেটোই আৰ।
অ। হৈয়ে থাকে মানে কেনেকুৱা বতৰটো, মানে অকস্মাতে বহুত ৰদ
বহুত ৰদ দিয়ে ন। উম উম এতিয়া হোৱা নাই। আৰু এনেদৰে বেমাৰ নে তুমি কৰবালৈ যাবা? এ অলপমান কাম বোৰ আছে এতিয়া কৰিব যাম অলপ। অ আছো, মই ভাবি আছো মানে, তুমি মানে এতিয়া পঢ়ি আছা মানে। তোমাৰ ডাঙৰ হৈ পেলে কি বনাৰ মন আছে মানে? তুমি যেনেকা ডাঙৰ হ'লে কি কৰিবাৰ মন আছে তোমাৰ? ডাঙৰ হ'লে বেলেগ ভাবা নাই, আৰ্মিত যাম বুলি ভাবিছিলো। কি বা হয়। অ এনডি এ দিবা নেকি তুমি না কি? এন ডি এ মই দিম বুলি ভাবি আছো মানে, এইবাৰ ইবাৰে দিম বুলি ভাবি আছো মানে। অ দিবা। অ অ মানে এক্জামটো অলপ টাফ হয় না, সেইটোৱে ভয় লাগে। উম উম বুজিছো বুজিছো এ মানে তোমাৰ এইটো এক্জামখন থাকে ন আজি মানে যেনেকা তোমাৰ এ এ কিবা কাম বোৰ কম আছে ষ্টুডেন্ট বিলাক বেছি আছে মানে। পৰীক্ষা দিয়াবিলাক খাত্ৰবিলাক বেচি আছে, তোমাৰ কাম বোৰ কম আছে মানে এনেকা তুমি ধৰা এক হাজাৰ এক হাজাৰ চিটকাৰে তোমাৰ এক লাখ না দুই লাখ টা আছে এনে
উম।
তোমাৰ কিবা কিবা বেছি হৈ যায় না তোমাৰ মানে এ কম কিছুমানে তেনেকা তোমাৰ খেলিব কাৰণে মানে বেছি মানুহ আহি গ'ল আৰু যেনেকা এনেকা‌ হৈ যায় আৰু।
উম।
তাহ কৰিবি মানে এক লাখ মান এক হাজাৰ চিট কাৰণে দুই লাখ তিন লাখ মানে ছাত্ৰ বিলাক আছে কেনেকা পৰিৱেশ তমি এইটো অহ নাই
সেই কাৰণেতো মানে কেনেকুৱা হৈছে আমাৰ আৰু ইফালে মানে মোক দাদাই কৈ আছে কি তই এন ডি এটো দি মামী দাদাই তাৰ মানে সেইখিনি টাইমত চান্স নাপালে আৰু সি ইয়াক কোৱা মানুহো নাছিল।
হয়।
পিছত মোক ক'লে এন ডি এট জদি ভালে যদি এক্সামটো পৰীক্ষাটো পাছ কৰিব পাৰা আৰু ধৰ মানে আৰু তোৰ সপোনটো পুৰাণ হব বা আৰু মানে ডাইৰেক্ট আৰ্মিত যোৱাতকে এটা অফিছাৰ ৰেংকত গলে আৰু এটা ভাল হয় ন।
এইটো মানে দি চালে ভাল আৰু মানে জ নহয় মনত নাথাকিব না কিমানে দিলে অলপ ভাল আছিল। কি জানে পাৰি যালে হয় এ মানে মনত নাথাকিব আৰু কি মানে দিলে ভাল আছিল নেকি এনেকা
হৈ থাকে আৰু মানে কেনেকুৱা পাল নোৱাৰিলে আৰু পইচা কঠাবোৰো এনেই যাব বা এনে আৰু।
মানে একবাৰ দিছ হলে ভালে মানে তুমি দিলে মানে কি জানে অলাবা পাৰে তুমি নাজানে না মানে অলাবা পাৰে অলাবা নোৱাৰে। মানে নলালেতো দে ঠিক আছে লেকিন তুমি এটলিচ মানে ট্ৰাই টো কৰছে মানে তুমি অলপমান মানে তুমি খেলিছে তো মানে ৰেচ খিলে তুমি খেলিছে এইটো ডাঙৰ কথা হৈ গ'ল তুমি তুমি ৰেচ পাৰ কৰিচা পাৰ কৰা নাই সেইটো কথা নহয় না এইটো ডাঙৰ কথা দি চালে ভাল কি জানে এইবাৰ কই আহিবা পাৰে আহা টো নাহাটো ভাবিব নালাগে আহিবা পাৰে কি জানে। এনে দি চালে ভাল আৰু।
মানে সেইটো হয় কিন্তু এটা আৰু এনেকুৱাওঁ হয় মানে এক্সপেৰিয়েঞ্চ এটা হয় আৰু।
অ' মানে এক্সপিৰিয়েঞ্চ পাব তুমি তাৰ পাছত তোমাৰ অ' টো কিমান মানুহবিলাক কমাই গৈ মানে অলপ কিবা পঢ়া শুনা নাই কিবা কৰা ইতাই ইতাই আহে ইতাই যায় বৰ্তমান । এইটো এক দিবা নৰে না এনেকা দিবা পাৰিব ইয়াৰ পিছত দিব নোৱাৰিব। তাৰপিছত যোৱা গোছি যাম। ইয়াৰ ভাল কিনি চোৱা কিজানি অলাবা পাৰে থাকিব নালাগে আমাৰ ইি কিবা অ, হয় মই দিব লাগিছিল এনেকা থাকিব নালাগে আৰু।
হয়-হয় এইটো ঠিকে ক'লে কাৰণ এনেকুৱা এটা ভাৱ আহে ন যেতিয়া কিছুমান ছোৱালী পাছ কৰিব তেতিয়া এনেকুৱা এটা ভাব আহে মানে ময়ও দিলো হয় যদি ময়ও পাৰিলো হয়
হয় তে।
কিন্তু আৰু মানে এক্সামটো টাফ ন ভয় লাগে আৰু অলপ। মোৰ আৰু ভয় এটা ভাব আছে আৰু।
অ' কোৱা-কোৱা অ' কি কলা কি কলা? তোমাৰ সপোন কি এনে হা মইও মানে এতিয়া তোমাৰ তেনেকা অ' মানে ময় বি কম কৰি আছো ন তো মানে এতিয়া মই ভাবি আছো আৰু মানে-মানে যেনেকা বি কম কৰা পাছত মানে অলপ মান বি কম লগত মই কম্পিউটাৰো কৰাই আছো মানে মই দুটা কৰ্চ কৰি আছো তোমাৰ বিসিএ কৰি আছো মানে বিকমতো মোৰ কিবা হৈ গ'ল তোমাৰ বেকআপ কৰি আছো। মৰ মেইন তো বিসিএ হয়। কম্পিউটাৰ ফিল কৰাইছে মানে এইটো কৰি পেলাই মই চাইবাৰ চিকিউৰিটি ন ডাটা সোমাম মানে। তাকে ভাবিছো মানে তোমাৰ চাই আছে যমুনা বোৰ কিবা হৈছে। তোৰ জল্দি যাই আছে। ত মানে কম্পিউটাৰৰ কম্পিউটাৰ লাইনত সময় অলপ সময় চাম। কেনে কেনেকা হয় অলপমান। হয়, হয় এইটো মানে কি আৰু কম্পিউটাৰটো শিকি লব পাৰি আৰু কম্পিউটাৰটো ময়ও শিকি আছো। চ বাৰু অ', অ' আজিকালি আৰু অ এটো মানে আজিকালি ভা বহুত বৰি গল ন চাবৰ কাম। নবনাব মানে, যেনেকা অ তোমাৰ অ টি পি স্কেম কি স্কেম মানে অলপমান কোন হৈ আছে সেইকাৰণে আজিকালি অলপমান চাইবাৰ চিকিউৰিটিবিলাক অলপমান বেছি ভাগে খজে ন? বা ছাৰকিনে, তোমাৰ জেনেটিক্সটো আজিকালি কোম্পানীবিলাকত যেনেকা থাকে না কি কি কি কৰিলে কি কৰিব মানে কি কৰিলে আমাৰ কোম্পানীৰ প্ৰফিট হ'ব কি কৰিলে লছ হ'ব। খনো চাৱা হৈ যায়। ত এইটোখন দুইটা পালে কামেই আছে। মানে দুটাৰ পা এটা কৰি চাম মানে সেটো মানে এইখিনি কৰি চাইছো আৰু মানে কি হয় চাম। মানে মোৰো বাৰু বেলেগ এটা আছে বাৰু সেইটো বাৰু এইটো ইমান ভাবা নাই বাৰু এইটোৰ বিষয়ে মানে এইটো আৰু ফাইনেয়েলি অলপ ত আৰু আমাৰ ম। নি আচ্ছা ভালে দেউতাৰ? হয় তোমাৰ? মানে যেতিয়া এটা তোমাৰ আ ক্লাছ এ টোৱেলভ পাছ নে তুমি মানে টুৱেলভৰ পিছত কি লব খুজিছ মানে ত যেনেকে তাৰ ইণ্ডিয়ান বাইচান ভাল ইণ্ডিয়েন ইণ্ডিয়া মানে তুমি কি ল'ব খোজিচা কি কজ লৱ খোজিছা? মানে মই চাবা এন বি এ চি বি পৰীক্ষাটো দিও তাতে পাছ কৰিলো না তে গ'লো আৰু অ। যদি উম তাতে নোৱাৰো আৰু আই আই টি আই পঢ়িম বুলি ভাবি আছো আৰু। এতিয়া মানে মাধন মানে টো বেকআপ বেকআপে গ লৈছো আৰু মানে এই বেকআপ বুলিছিলো উম যিহেতু মানে জীৱনত এটা বেকআপ থাকিব লাগে আৰু মানে। কিবা না কিবা কৰিব কাৰণে মানে যেনেকা ইটো নকৰিলে এইটো কিবা কাৰে জীৱনত এটাতো নাছিলে না এটা কাম শুন আছিলে তুমি মানে উম কেতিয়াবাই চলিব পাৰে কেতিয়া চলিব পাৰে মানে যে তোমাৰ ভাবিলা তুমি এন ডী কৰিলে এন নেম তুমি যি বেলেগ ছে এইটোও যাব পাৰে মানে কি তোমাৰ কি লিখাছে নচিবত কোনেও নাজানে মানেটো। তুমি এটা কি হয় ডাঙৰৰ পৰাে কি বনিব তই কি জানি তুমি তুমি নাজানে চাবাতো নোৱাৰা তুমি কৰিব পাৰে তুমি ত মানে যিমান বেককাপ টাইম কৰা খিনি মানে ভাল ৰ তোমাৰ এটা কাম নকৰিলে এটা কৰিব এটা নকৰিলে এটা কৰিব সেনেকুৱা।
উম, সেইটো মানে মানে কেনেকে এটা নোৱাৰিলো এটা হ'ব মাৰা যায় আৰু মানে কি কিবা এটা আৰু হোৱাটো উচিত মানে এটাও লাগে আৰু ব্লেক আপ প্লেন মানে।
মানে, উম ঠিকে কৈছো ঠিকে কৈছে। মানে তুমি চাবা এইটোত নোৱাৰিলে সেইটোত পাৰিবা ন উম। মইতো ভাবোঁ মানে তোমাৰ অ কোৱা কোৱা কোৱা?
কোৱা তুমি?
কোৱা তুমি? মানে বেকআপ প্লেন থাকিলে মানে যেনেকা তোমাৰ ভাবি লোৱা যেনে তুমি এটা ভাবি লোৱা তুমি যেনে ইঞ্জিনিয়াৰিং কৰি আছা ইঞ্জিনিয়াৰিং কৰি আছে, ইঞ্জিনিয়াৰিং কৰাৰ লগে লগে তোমাৰ তুমি যেনেকে বিজনেছো কৰি আছো ভাবি লোৱা তোমাৰ যেনেকা ইঞ্জিনিয়াৰিং কৰিল তুমি কামবোৰ ভালকে পোৱা নাই। তুমি বিজনেছ বিজনেছ কৰি আছে চাইড বাই চাইড তুমি যেনেকা বিজনেছ অলমান ভাল চলিব লাগে তুমি তাৰমানে কাম নিবিচৰাকে ডাইৰেক্ট বিজনেছো কৰিব পাৰা। যি বিজনেছ কৰিছিল আগত বৰাজ কৰিব পাৰা কিন্তু মানে তুমি কিবা ব্লেক আপ প্লেন থাকিলে মানে কিবা কিবা দুটা মানে এটা কামতে চলি থাকিব নালাগে মানে দুটা চিন্তা এয়াই কিন্তু ধৰি লব লাগে আৰু মানে এটা নহলে এটা কৰিব পাৰে তুমি এটা নহলে এটা এনেকা আৰু মানে। তুমি কেনেকুৱা আৰু আৰু মানে যেতিয়া যেতিয়া মানে তাত মানে কি সপোন বা হয় ন তেতিয়া আৰু তোমাৰ গতেই ন হয় ত মই ওহ হয় তুমি ঠিকেই কৈছা বাৰু।
দে কোৱা,
দে কোৱা, হয়নে কোৱা কোৱা বাৰু মই শুনি আছোঁ কোৱা। মানে জীৱনটো তেনেকুৱা মানে তুমি যি এটাত মানে লক্ষ্যও মোৰ মতে এটা ন এটা থাকিলে নহয় দুটা মান থাকিব লাগে মানে তাতো সদায় এটা এটা লক্ষ্যত গ'লে তাৰ মানে তুমি সেইটো সফল নহ'লে আৰু তুমি সদায় হোৱাটোৰে হৈ যোৱা ন উম ঠিকে কৈছা ঠিকে কৈছা, মানে নেক্স প্লেন এটা লাগে আৰু একদম ঠিক আছে কি ভবা নাই। আমি গম নাপাম ঠিকে আছে দিয়া। তোমাৰ লগত কথা পাতি ভাল লাগিল অলপ মন শান্তি লাগিল, কেতিয়াবা লগ ধৰিম যাম। দে অ' দে মোৰ লগত কথাপাতি ভাল লাগে, লগ কৰি পেলাই আৰামত বহি পেলাই আলোচনা কৰিম হয় নাই বাও,
উম,